আহ জুনদা নেকি?
ক'ত আছিলে?
মই ইফালে বক্স কামত আছিলো কওঁকচোন।
অ', বচৰ কামত আছিল ন? ব আপুনি বক্সা কামত আছিল ন? মোকো মানে কেইটামান বক্স লাগিছিলে মানে।
অ', কিহৰ ফাংচনৰ নে নেকি?
নাই-নাই ফাংচন নহয় মানে এই নৰ্ম আমি খানাা খাব যোৱা আছো ফেমিটো।
অ'-অ'।
ত কি আপুনি পাৰিব নেকি?
সেইটোতো পৰাত পাৰি। কিন্তু মই মানে এনেকে ভাড়া নিদিওঁ বাৰু মানে তেনেকুৱা অকণ দিগদাৰ যে। তেওঁ থ্ৰী ফিফটি দুটা লৈ যা পাৰিব বাৰু কিন্তু হেভি বক্স মানে এনেকে দিয়া নহয় বিয়া সকাম তেনেকুৱাাবোৰতহে মানে য'ত-য'ত মিক্সাৰৰ কাম আহে, তাতহে দিওঁ।
গম পাইছো-গম পাইছো বাৰু এ আপুনি কিতিয়া কে এ কেতিয়া দিব পাৰিব? ফিক্সটো কওকচোন মানে কটাাপ দিব পাৰিব? মোৰ বস্তুটো আমিতো দুই বা চাৰি তাৰিখ ভিতৰত খাইদিম।
দুই বা চাৰি তাৰিখে তেতিয়াহ'লে দুই তাৰিখে যদি খায় তেতিয়াহ'লে আপুনি এটা কাম কৰিব এক তাৰিখে আহ, আবেলিকে লৈ যাব সি বক্স।
কে তাৰীখে লৈ যাম?
আবেলিকে মানে এক তাৰিখে আবেলি আৰু লৈ যাব সেই তেয়া দুই তাৰিখে খালেও খাব, চাৰি তাৰিখে খালেও খাব তাৰ পিছত হোৱাৰ পিছত ৰিটাৰ্ণ কৰি দিব।
অ', মানে আপোনাৰ পইচাটো কিমান দিব লাগিব?
পইচাটো আপোনাৰ এদিনত এনেইতো আমি বেলেগৰ পৰা পোন্ধৰশ লওঁ আপোনাৰ হাজাৰ দিব।
আচ্ছা-আচ্ছা ঠিক আছে মোক দুদিনৰ কাৰণে লাগিব বাৰু।
দুদিনৰ কাৰণে হ'লে আপোনাৰ লাষ্ট তেইশ টকা এটা দিব আৰু।
নাই-নাই বহুত কৰিলে বহুত কৰিলে নাই-নাই-নাই মই আপোনাক লাষ্ট কম লাষ্ট মিনিমাম একৈশশ, বাইশশ টকা দিম আৰু।
একৈশ বাইশ টকা এটা দিব যাওক আৰু লাজ আপোনাৰ কাৰণে তাত তলত কৰিব নোৱাৰিম মানে বুজিছে?
অ', হ'ব-হ'ব-হ'ব আপুনি অ', বাৰু হ'ব আপুনি মোক খালি দিব দেই এদাক নাথাকিব।
অ'-অ', দিম বাৰু হ'ব। সেইটো টেনচন ল'ব নালাগে সেইটো পাই যাব আপুনি।
খ লাগিব। আপোনাৰ এ চৌবিশ চনৰ মিক্সাৰখন আছে নহয়?
চৌবিশ চেনেলৰ কোনখন ই এমহাখন লাগে নে, আহোজান, নে ষ্টুডিঅ মাষ্টাৰখন?
মোক ষ্টুডিঅ মাষ্টাৰখন লাগে মই মানে বাইক এখন নলাওঁ।
অ'-অ', হ'ব ষ্টুডিঅ মাষ্টাৰখন লাগে যদি লৈ ল'ব একো কথা নাই। কেতিয়ালগে খালি আপুনি ফিক্স তটো কৈ দি আৰু লৈ যাবা আৰু এই আৰু এইটো কি বুলি কয় মানে ভাল তেকে বস্তু বোৰ থব আৰু।
অ'-অ', একো নাই বাৰু ভালকে থম, বাকী আপুনি এটা কাম কৰিব। মোক পাৰিলে আপুনিওলব নেকি আমাৰ লগত?
ভোজ খাবলে?
মানে মোৰ অলপ মান মানে বহু দিন বচৰ চলোৱা নাই যে মোক দিগদাৰ হৈ চলাব।
হ'ব বাৰু চাৰি মই দুই তাৰিখে নোৱাৰিম চাৰি তাৰিখে হ'লে
বাকী আপুনি সেই চিনি পায় নেকি যে তোৰ এই নুন মাটি যে তোৰ
অ অ মই এই তোক এ গম পাইছো অ এইফিনে নহয় জানো এই দুষ্মন্ত দা ৰ ঘৰ চাইদেউ ঘৰখন যে।
এই বুটকা ইনডাচট্ৰি যে নতুনক খুলিছে যে।
অ অ এইটো কি বুলি কয় চিনি পাইছো পাইছো। হেৰি এইটো কি বুলি কয় সিহঁতক ঘৰৰ গৈ যে ল'ৰা এটাও নাই জানো ছাগলী বুলি কোৱা যে।
অ তাৰ এটা ভাই এটা অ দুটা ভাইক আছে এটা ফাৰ্ষ্ট হেণ্ড ছেকেণ্ড হেণ্ড।
অ তাকে নাই নাই এই চিনি পাওঁ কিয় নাপাম।
টো যে তাৰ ইণ্ডাষ্ট্ৰি আছে মানে মানুহ ইণ্ডাষ্ট্ৰিটো কি হয় নো এইয়াটো এনে কিবা বিজনেজ চা মানে নে কিবা বেলেগ ইণ্ডাষ্ট্ৰী
এইটো তোমাৰ লাইট চাউণ্ড আছে আমাৰ মানে গোটেই অসমৰ ভিতৰত এটাই চাউ আৰু লাইটৰ ভিতৰত টপত আছে সেই-
মানে আপোনালোক মানে আচৰণ ভিতৰত এটাই ইণ্ডাষ্ট্ৰি ফুটকা ইণ্ডাষ্ট্ৰি ন
অ সেইটো এটাই আছে পুটকা ইণ্ডাষ্ট্ৰি আছে চবতে মানে ফেমাচ আৰু। কাৰণ বি এছ এমৰ লাইট আৰু এইটো কি পি ভি বক্স অকলে এই দুটাই ইউজ
আচ্ছা বুইছো বুজছো এটা কাম কৰ আপুনি মোক পাৰিলে আমাৰ এ দেৰি মানে লৈ খানা তো নাইটতে হ'ব আপুনি মোক লাইত কেইটামান দিবচোন পাৰিলে।
লাইট কেইটামান ন সেইটো বাৰু মই সুধিব লাগিব।
আপুনি মোক আপুনি মোক কেতিয়া ফিক্সটো দিব পাৰিব লাইট দিব পাৰিব অননাই।
অঁ সেইটো মই সন্ধিয়া বাৰটাত পঞ্চল্লিশত ক'লে হ'ব আপোনাক?
হ'ব হ'ব আপুনি এটা কাম কৰিব মোক লগ ধৰিবছোন সন্ধিয়া সাতটা পঞ্চল্লিশ বা তমপল্লিশ মানত।
অ হ'ব বাৰু মই বাৰু,
আপুনি মোক এইটো নম্বৰ ফোন এটা কৰিব। যদি এইটো নম্ব ফোন নাপায় তেতিয়া হোৱাটচএপত কৰিব মোক।
অ হোৱাটচএপত যদি নালাগে, ইনষ্টাৰ্ট কৰিলে হ'ব নাই?
অ হ'ব ইষ্টাৰ্ত কৰিলে হ'ব মানে মই মানে ঘৰ। ত থাকি মানে অলপ মোৰ কাম আছে। এইফালে বেলেগ বিজনেচত।
অ মোৰো মানে এনেকুৱা চাইড বিজনেচ বহুত আছে।
আচ্ছা আচ্ছা গম পাইছো মানে গম পাইছো। আপোনাৰ এতিয়া কষ্ট হয় চ চববিধে আপোনাতো চম্ভালিব লাগে।
অ অ সেইটোয়ে
তে এটা সৰু হৈ আছে নহয়। আপুনি অকলে চব কৰিব লাগে। একো নাই একো নাই। কি জানে এটা কথা এতিয়াই কষ্ট কৰিলে পিছত সুখত থাকিব পাৰিব।
অ।
মানে সৰুতে যদি সুখ বিচাৰে ডাঙৰ হলে ক'ত সুখ নাপাব ন সুখ।
অ।
এতিয়া আপোনাৰতো আমাৰ বয়স হৈছে নাই, এইটো বয়সত আমি নিজে কৰিবই লাগিব এতিয়া আৰু।
অ
বাকীটো কি বুলি কয় ভাত পানী খালে নেকি
ভাত পানী নাই খোৱা নাই খোৱা। এ বনামহে আৰু এতিয়া।
বনাবহে নেকি? বাকী নাই নাই। বাকী খবৰ খাতি ভালে নহয় আপোনাৰ?
এ খবৰ খাতি আছো আৰু আপোনাৰ
এ চলি আছো, বৌয়ে আপোনাৰ লগ চগ পোৱাই নাই আগফালে আহিলে এবাৰ সোমাই যাবচোন।
অ সেইটো চাইডে গলে, মই মানে সেইটো চাইডে আপোনাৰ এই যে এইখন কি আছিলে উঠাই মাৰ চুক যে
অ ওঠৰ মোৱা চুক অ লে এ লিহু গাঁৱত
অ লেহু গাঁৱত আপোনাৰ হেৰি মানে মোৰ জেচি বি আছে ন
আতছা এই লেহু গাওঁ যে অ লেহু লেহু গাওঁ চুকত ন। আপোনাৰ জে চি পি আছিলে।
অ জেচিবি। এইটো কি বুলি কয় তাত আপোনাৰ মাটি খান্দি আছে তাৰপিছত মাটি খান্দি থকাৰ কাৰণে মানে তাত গৈ থকা হয় সেইটো চাইডে, গ'লে আপোনাৰ ঘৰত সোমাই আহিম।
হয়। এই ঠিক আছে ঠিক আছে।
চৌধুৰীক চিনি পায়?
অ', চ অ'-অ', ছিঙি পাওঁ চৌধুৰীক পাওঁ। এই বসন্ত চৌধুৰী ন? বসন্ত চৌধুৰীৰ আকো টোৰ এটো এ ক্ষিৰেচৰ চৌধুৰী নহয়?
অ', আকৌ এই চিনি পাব শিৰো এই শিৰোদদা যে শিৰোদা?
অ', এই ক্ষীৰোদ-ক্ষীৰোদ ত্রেক্টৰত যে?
অ'-অ'।
অ', খেটখেলত ন?
অ', এই সি সিহঁতক, অ', সিহঁতৰ আনদাৰ তে কামটো কৰি আছো আমি তাত।
অ'-অ'।
অ'। এ তাত মানে গোটেই খিনি ফেক্টৰী হ'ব বোলে। তাকে গোটেই খিনি হেৰি ক্ষীৰোদ দাই কৰিছে তাৰ পিছত তাৰপিছত আকৌ এ তাত দুষ্মন্ত দাইও অকণ চাই কৰি দিব বোলে।
অ', আচ্ছা-আচ্ছা-আচ্ছা। মানে আপোনালোকৰ ইণ্ডাষ্ট্ৰি টো মানে এতিয়া বুৰ ধুনীয়া চলি আছে ন? ন আপোনালোকৰ মই মানে মই এনেকুৱা চাইন বৰ্ড এখন পাইছিলো। ওপৰত ফুটকাই আৰু তলত ফাষ্ট, চেকেণ্ড বুলি লিখা আছিলে।
অ'। মানে এইটো ফাৰ্ষ এণ্ ছেকেণ্ড হেড মানে এইটো আপোনাৰ দুটা ভাগত আ ফাৰ্ষ্ট হেণ্টো মানে আপোনাৰ
ফাৰ্ষটনতটো মানে ফাৰ্ষন আপুনি আছেণ্ডেন আপোনাৰ ভাইক মানে।
অ', সেই তেনেকুৱা ধৰণতে আহে মানে ধৰ ফাৰ্ষ্ট হেণ্ডটো আপুনি বেছি কোৱালিটি পাব, ছেকেণ্ড হেণ্ডটো কম
অ', মানে চাগেহেন তো অকণ চাপৰ যে ন?
অ', ছেকেণ্ড হেণ্ডটো মানে আপোনাৰ অ', বিল্ডিং বোৰ চাপৰ হ'ব তেনেকুৱা মানে। এই আপুনি হেৰি মানে এই যেনেকে ধৰ আপোনাৰ ছাগলীৰো বহুত বিভাগ থাকে ন? এতিয়া ধৰ খাঁহী ছাগলীটোৰ দাম বেছি পাঠা ছাগলী কম হেই তেনেকুৱা। অ'।
বাকী আ এই মাজতে মোক, কথা এটা শুনিছিলো আপোনাৰ এইটো কি বুলি কয় এই ক'ৰবাত কিবা পাতিছিলে।
অ'।
এই কিবা পথাৰৰ কেছ এটা শুনিছিলো মই।
পথাৰৰ কেছ কিহৰ?
এই আমাৰ এইফালে কিবা এক তাৰিখে নে দুই তাৰিখে কিবা এটা পাতে ন তাত মই পথাৰ কেছটা শুনিছিলো। এই কিয় পথাৰত বোলা খেলা পাতিচিল বুলে দু তাৰিখে? মানে আপুনি খেলিছে বুলি শুনিছিলো মানে মই ভাবিলো এইবাৰ-এইবাৰ হয় যদি মোকো কব মইও খেলিম।
অ', খেল খন হ'ব বাৰু, আপুনিও যাব দিয়ক।
বাকী হেৰিক লৈ যাম নেকি, এই যে ক্ষীৰোদৰ কৰাটো যে?
অ'-অ', সিৰোড ডাৰ লোৱাটোক লৈ আহিব পাৰে সি ভাল খেলে নহয়?
এ ই ভালে খেলে ঘৰত এনে থাকে বাৱ কাম বন নাই যে।
অ', এই দেখো এনি টাইম বাইকখন লৈ তল তলকৈ ঘূৰি ফুৰে, কি বা কৰে। এইটো কি বুলি
সি আকৌ হেৰিলে গুচি যায়, সি আকৌ উঠাই মাৰ চুক হৈ লেহু গা যে। এই লেহু ঘৰা চুহ ঘৰা আকৌ এই ইয়াত অ', ই আকৌ এই চৌধুৰী চুকুৰ লৈ বহুত যায়, কোন আছে ছকুৰি চুকৰুত বা তাৰ?
তাকেতো চৌধুৰী চুকট এটো কি বুলি কয় এই যে অকমান ক'লাকে যে সিনমিনকৈ ছোৱালীজনী বহাই ল ঘূৰি ফুৰে।
অ এই ছোৱজনী যে হেৰি এ। এ ম মণিকাঞ্চন কোন বাই এৰিয়া
হা হা।
নামৰ যে ছোৱালীজনী কোন হয় বা ই লগত
অ এই মণি কাঞ্চন অ নাজানো আকৌ এইখিতে যে কাঞ্চাদা জীয়েক যে।
অ কচা যে ক এই অ উন্ন উন্ন উন্ন
অ অ অ এই কাঞ্চাদা জীয়েকৰ লগত এইটো কি বুলি কয় মানে কি ইয়াৰ লিংলাং আছে। আছে নাজানো এনি টাইম এইটো কি বুলি কয় তাৰ তাই কাৰণেই মৰি থাকে।
অ উন্নো বা ন উন্নো বা।
অ উন্নো বা।
অ এই মাৰ কথা এটা শুনিছিলো এই ক্ষীৰোৱাটো যে তাক কিবা নাম এটা দিছিলি বুলিয়ে বেলেগ পোৱালিয়ে।
হা হা?
ক্ষিৰ পুতেক নাম উলাইছিল বোলে বেলেগ পোৱলি এটাই।
কিন দিছিল না
এ চিলিম চিলিম-
চিলিম।
তোমাৰ আম ৰাখিছিলোঁ বোলে?
অ অ চিলি মই মই শুনিছো।
অ নামটো আপুনি শুনিছে নহয়। মানে সা বাপ এইটা বাপেগাঁৱৰ মানে কাঠৰ ফেকটাৰি এটা আছে কাঠৰ ফেক্ট ক কাঠৰ ফেক্টৰী নামেই দিছে চিলিম ইণ্ডাষ্ট্ৰি বুলি।
ফিলিম ইণ্ডাষ্ট্ৰ্ৰী ন
তাৰ অনলি কাঠ পোৱা যায়।
অনলি কাপ পোৱা যায়।
ফ'ৰ জ চছেভেন দুখন আছে। অ আকৌ আকৌ নাইন জি দেখন আছে আকৌ চছেভেন জি ফটোখন আছে।
চেভেন জিৰ' ফৰ দুখন আছে।
উম এই ফাৰজ বলু খ বিক্ৰী কৰিলে
অ ঠিকে আছে এই ন তাৰ আকৌ এইটো কি বুলি এইকেইদিনতে সি আকৈ বি এম ডাব্লিউ এছ থাউজে আৰখনো লোৱা কথা।
নাই নাই সি কেথ কৰিছে তাৰমান এইখন এটা বাইকখন আা এটা বাইকখননৰ মানে কিস্তি দিব। মোবাইল চেঞ্জ কৰা নাই যে ভেৰি কৰিলে,
অ অ ঠিকেই আছে।
এই কেইনাখন মানে মবাইল চেঞ্জ কৰিব গৈছিলে। অ এই মবিলটো ভাল লছে মট অলপ মবিল আছে বাৰু।
অ
মটৰ চাৰ লগাই মেলি লিলে
অঁ
সি লগয় এতি মানুহ মান পইচাটো কম দিলে মানুহটোক কৈ আছে তাক এতিয়া লগ তাত লগ পালাই কৈ দিবিচোন তই
অ মানে সি কামতটো বেয়া কৰিছে বাৰু দেই লগাই কৰি সি।
অ মানে সি মতলব মৰিলব ডিচকাউণ্টটো পাইছে। কিন্তু সি পইচাটো কমি যাম লগোৱা মানুহক সি পাঁচ টকা দিছে
অল মান তোক পাঁচ টকা দিছে।
এতিয়া পাঁচ টকাতটো চবেই নামানে নহয়। এতিয়া তাক এতিয়া তাক মানুহটোৱে ক'লে কিবা দিলেই হ'ব সেইকাৰে সেইবুলি সি পাঁচট লৈ থৈ আহিব নেকি?
অ অ আহ কমচ কম সাত টকা পঞ্চাশ পইচা দিয়ে। অ। এি অংকটো মিলাই চাৰি দিয়ক।
অ সি বুজা নাই আকৌ ই মানে সেইদিনাখন মোক কলে খানা খাম বুলি খানা কথা নাই ই কলে খানা খাম দহ টাকৈ যদি চাৰিটা পিলি টকা য বিশ টকা মাজা বিশ তকা চ খাম খানা খোৱাৰ কথা এ নাই।
তাকে এইটো কি বুলি কয় নহয় পোৱালি। টো বাৰু এনেই ভালেই খালি এইবোৰত অকনমান কজুচামি কৰে আৰু ন
অ এই পইচ পাতি খৰচ কৰে নাপ বত এখন ইণদ্ৰাষ্ট্ৰি আছে নিলম ইণ্ডাষ্ট্ৰি বুলি।
অ তাকে, এইটো কি বুলি কয় ন তাৰ কথা কিছুমান শুনিছো আপুনি শুনিছেনেে
নাই ন শুনা কি শুনাবা এতিয়া।
আহ শুনিছে।
নাই কি নাই শুনে নহয় শুনিছা তম এতিয়া
অ এই আপোনাৰ এইখিতে যে আপোনাৰ এই বণী বুলি মানুহজনী চিনি পায়।
বনি বনি অ হেৰি এই এই লৰেহুগা চুক যাম তলিত
আমতলিত অ সেই বনি ঘৰ গুৰি আপুনি ছাগলীক চিনি পায় নেকি মানে মোক খাহী ছাগলী এটা লাগিছিলে
আহ কওকচোন
অ মানে এ আমাৰ ঘৰত ভবোলাত। আছে এনি টাইম টিকাই থাকে খাহিল লাগে খাহ লকে কৈ থাকে এতিাকে এতিয়াম বলো কি আন এতিয়া। সিহঁতৰ ঘৰ ছাগলীতো দেখিছো কাম বন নাই এ হাফ পেণ্ট এটা পিন্ধি লৈ পেলাই এইটো কি বুলি কয় পাত খাই থাকে
আপুনি কম কৰক মিনিমাম পঁচিছ ত্ৰিশ মান দিনক লৈ যাব পাৰিব
কিমান কিমান।
আপুনি কাম কৰক আপোনাৰ আপোনাৰ সমম্পতি যি যি আছে চব তাৰ নাম কয় তাৰ নামত দি দিয়ক আপুনি সেই ল যাব
অ অ নহয় নহয় মানে ছাগলীকেইটাৰ কাৰণে ইমান খিনি কৰিব নোৱাৰিতো আৰু